তুমি চচে ছ'চিয়েল মিডিয়াত চলাইগে ভাল পোৱা নে
হয় চচেল মিডিয়া মানে আজিকালি এনেকুৱা হৈছে চচিয়েল মিডিয়াক এৰা মানে আমি আধা ঘন্টাও মানে আমি কটাব নোৱাৰো এনেকুৱা এটা হৈছে চচিয়েল মিডিয়াটো চলাই থকাই হয় তোমাৰ কেনেকুৱা
অ মোৰো একে অৱস্থা আমি চলাই থাকো দিনততো চাৰি পাঁচ ঘন্টাত ছচিয়েল মিডিয়াতে যাই মোৰ বাৰু আৰু বেলেগৰ কিমান যায় সেইটো গ'ম নাপাওঁ মোৰোতো চাৰে পাঁচ ঘণ্টাটো চ'চিয়েল মিডিয়া চলাওঁতে যায়
ম দিনটোত চৌবিশ ঘণ্টাৰ নে কি
অ অ চৌবিশ ঘণ্টা চাৰি পাঁচ ঘন্টা চলাও আৰু
অ অ হয় হয় এই মোৰো কি এনেকুৱাই মোৰ মোৰ হয়তো অ সাত আঠ ঘন্টা মানে হৈ যাব নেকি মানে ৰাতি বিচনাত শোৱাৰ পিছতো মানে প্ৰায় এক দুই ঘন্টা মান একে চচিয়েল মিডিয়া ব্যৱহাৰ কৰিহে মানে দুই চ এতিয়া ভিডিঅ চাই মানে পোৱা যায় এক টোপনিটো মানে ক্ষতি হয় অপ উম উপাই নাই আৰু সেইটো লাহে লাহে অলপ কন্ট্ৰল কৰিব চেষ্টা কৰিছো
অ অ ছচিয়েল মিডিয়া চলোৱা বেছি চলোৱা ভাল হয় নে বেয়া হয় ক'ব পাৰিবা নেকি তাৰ বিষয়ে
মানে চচিয়েল মিডিয়া আজিকালি এনেকুৱা হৈছে মানে ব্যৱহাৰ নকৰিলেও নহয় বা ব্যৱহাৰ কৰি থাকিলেও মানে এনেকুৱাকে মানে সেইটো লগত একাত্ম হৈ যোৱা যায় চাপজ মই যদি মই পাঁচ মিনিট চলাম বুলি ভাবো এই পাঁচ মিনিট মানে কেতিয়া আধা ঘন্টা হয় এক ঘন্টা হয় এইটো গমেই পোৱা নাযায়
সেইটো ঠিক কথা কলা তুমি অ একবাৰ কিবা কিবা অ কিবা চাও বুলি কওঁতে মানে আমি তাতে মানে মোবাইলতে মানে স'চিয়েল মিডিয়াৰ জৰিয়তে আমি আটকি থাকোঁ তাতে মানে সময় গুচি যায় কিমান আমি গমেই নাপাওঁ
হয় উ সেইটো গতিকে মানে চচিয়েল মিডিয়াক এতিয়া ভাল বুলিও ক'ব নোৱাৰি বা বেয়া বুলিও ক'ব নোৱাৰে কাৰণ ইয়াৰ পৰা আমি বহুখিনি আমি লাভ
শিকিবও পাৰিম উম জ্ঞান ও পাও আমি শিকিবও পাৰো আৰু ভালখিনি বুজি দেখিব পাওঁ আমি বহুত জোৰৰ জোৰ যিহেতু আমি দেখিবলৈ নাপাওঁ এনেই সেইবোৰ আমি চচিয়েল মিডিয়াৰ দ্বাৰা অ চচিয়েল মিডিয়াৰ দ্বাৰা আমি দেখিবলৈ পাওঁ
অ অ মানে চচিয়েল মিডিয়াতটো এতিয়া শিক্ষকৰ নিচিনা হৈছে মানে কিবা এটা নজনা বস্তু এটাও মানে ছ'চিয়েল মিডিয়াৰ থ্ৰ যদি আমি গম পাব পাৰোঁ কিব নোৱাৰা বস্তু এটা যদি আমি কুৱেশ্যন এটাও কৰোঁ ছ'চিয়েল মিডিয়াই আমাক বা বিভিন্ন আমাৰ এই এ আইৰ জৰিয়তে মানে আমাক এনেকে তেওঁলোকে আমাক ডাটা বা তথ্যসমূহ আমাক দিয়ে গতিকে চচিয়েল মিডিয়াৰ বহুখিনি আমাৰ লাভো হৈছে ছচিয়েল মিডিয়াৰ পৰা যিটো সামাজিক মাধ্যম বুলি কোৱা হয়
সেইটোতো হয় এনে ষ্টুডেন্ট বোৰে মই এটা কথা সুধো তোমাক এনে ষ্টুডেণ্ট বোৰে চচিয়েল মিডিয়াৰ বেছিকে চলোৱা ভাল হয় নে বেয়া হয়
অ ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰীসকলে চচিয়েল মিডিয়াটো চলাটো ভাল নহয় কিন্তু মানে বেছি সময় চচিয়েল মিডিয়াত কটোৱা মই মানে আহ সেইটো মই সেই একমত নহয় কাৰণ কিয় ছাত্ৰ ছাত্ৰি সকলে মানে পঢ়াৰ যিখিনি সময় থাকে সেই পঢ়াৰ সময়খিনিত ধৰা অকণমান যদি তেওঁলোকে সময় কটাইছে ছচিয়েল মিডিয়াত অকমান নিজৰ মনোৰঞ্জনৰ বাবে সেইটো বেয়া কথা নহয় কিন্ত মানে চচিয়েল মিডিয়াত তোক যদি প্ৰায় তি চাৰি পাঁচ ঘন্টা ছয় ঘন্টা সময় পঢ়া সময়তো যদি মানে চচিয়েল মিডিয়া খুলি বহি থাকে তেনে হলে মানে ক্ষতি হব সেইটো ভাবো
সেইটোৱে
অ তুমি কেনেকা কি বুলি ভাবা মানে চচিয়েল মিডিয়াই কেনেকুৱা কি মানে প্ৰভাৱ পেলাইছে আমাৰ ছাত্ৰ ছাত্ৰীৰ
অ আমাৰ চাত ছাত্ৰ ছাত্ৰীৰ প্ৰভাৱটো বহুত বেয়াকে পেলাইছে এতিয়া অনলাইন গেমৰ দ্বাৰা জৰিয়তে বহুত ছাত্ৰ ছাত্ৰীসকলে মানে আহ এই কলেজত গৈ গৈ কলেজ ক্লাছ নকৰিকে অনলাইন গেমতে যো লাগি থাকে কে বহুত ইষ্ট ষ্টুডেণ্ট তেনেুৱা দেখ দেখিছোঁ মই অনলাইন গমেত অ লাগি লাগি তাকে এনিটাইম উ উ দিন ভৰ ৰাত ভৰ অনলাইন গেমত এ ফাঁচি থাকে কে সেইবোৰত আৰু পইচাও ভৰাই দিব লাগে বুলে সেইবোৰত অ তাতেও পইচা পাইছে এইবোৰ আৰু ব সৰু ল'ৰা ছোৱা চলিবোৰ ইমান বুজি নাপায় পায় অ অ সেইটো বস্তুটো এটো খুব উ জ্ঞান নিদিয়ে আগত ইন ফিউচাৰ সেইটো একো কামত নাহে এইবোৰত পইচা পেলাই সৰু ল'ৰা ছোৱালী সেইটোয়ে বহুত প্ৰভাৱ আৰু খেলাটো বেলেগ কথা আৰু তাতে পইচ দিয়ে সেইকাৰণে বহুত বেয়াকে প্ৰভাৱ পেলাইছ কে
হয় মই মানে সেইদিনা এটা বাতৰি পালো যে টিভিত যে মানে এনেকে মানে গে গে গেম চচিয়েল মিডিয়াত গেম খেলি মোবাইলত অনলাইন মানে গেম খেলি বা প্ৰায় মানে মাকৰ বহুত টকা ঘৰৰ পইচা মানে অপব্যয় কৰিলে এনেকে মানে পিছত অ মানে ছাত্ৰজন ম মানে অ তেওঁ মানে বা অ হেৰি অসৎ পন্থা অৱলম্বন কৰি তেওঁ মানে হেৰি হ'ল আৰু মানে তেওঁ আত্মঘাতী হল এবিলাকে মানেই বাতৰি এটা পাইছো গতিকে সেই এইবিলাক বহুত মানে বেয়া কথা আৰু
আহ সেইটো বহুত ৰিস্কি হয় সিহঁতে ম অ সিহঁতৰ মেচউ মেচউৰিটি নাথাকে ন অ সিহঁতৰ মেচউৰিটি নাই সেইকাৰণে আৰু সেইকাৰণে
কিন্ত তথাপ আমি মানে বেয়া খিনি আঁতৰাই আমি ভাল খিনি ল'ব লাগিব যিমান পাৰি
অঁ অঁ আমি অঁ তুমি আজিলৈকে ছ'চিয়েল মিডিয়াৰ দ্বাৰা কি তুমি শিকিব পাৰিছা যিহেতু ভাল
উ নহয় ভাল দিশৰ অঁ নিশ্চয় মই ভাল দিশ বিষয়ে ক'ব গলে এতিয়া মই আমাৰ কলেজ জীৱনতে যিসমূহ আমাক প্ৰজেক্ট কৰিবলৈ বা এনেকুৱা আমাক কিছুমান তথ্য উলিয়াবলৈ দিয়া হয় সেই ত খিনি আমি অনলাইনৰ মাধ্যমত চচিয়েল মিডিয়াৰ পৰা আমি কিছুমান তথ্য আমি লাভ কৰো গতিকে সেইখিনিৰ ক্ষেত্রত ত্ৰত আমাৰ মই উপকৃত হৈছো নিজে আৰু বৰ্তমান মই যি মানে আমাৰ কভিডৰ সময়ত এ আমাৰ যি অৱস্থা হৈছিল ক্লাছ কৰিব নোৱাৰা শ্ৰেণীকোঠাত যাব নোৱাৰা সেই সময়ত কিন্তু চচিয়েল মিডিয়াই আমাক যথেষ্টখিনি আমাক সহায় কৰিছিল ক্লাছৰ পৰাই হওক পৰীক্ষাৰ পৰাই হওক বা যিসমূহ কাম কাম কৰে মানুহে এই অনলাইনৰ জৰিয়তে মানে তেওঁলোকে কাম খিনি আগবঢ়াই গৈছে ছিল আৰু সেনেকুৱাকে ভাল হয় ভাল সেইটো ভাল দিশ আৰু সেইটো
চচিয়েল মিডিয়াতো চচিয়েল মিডিয়াতো আগবঢ়া কথাটো হল তোমাৰ এই লকডাউনৰ পাছৰ পৰাই ছ'চিয়েল মিডিয়াটো বেছি হৈছে আগতে ইমান নাছিলে অঁ প্ৰচাৰ হ'লে আগতে ইমান নাছিলে বাৰু
উম উম হয় গতিকে সেইবোৰ ভাল দিশ আৰু সেই ভাল দিশসমূহ আমি গ্ৰহণ কৰি বেয়াখিনি যিমান পাৰি মানে আঁতৰ কৰি আমি চলি যাব লাগিব যিহেতু সকলো বস্তুৰ ভাল বেয়া দুখ এটা দিশ থাকেই
অঁ সেইটোতো হয় এনে ষ্টুডেন্ট বোৰক তুমি কি ভাবা কিমান ক্লাছৰ পৰা তেহঁতক মোবাইল দিব লাগে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হ'ব কাৰণে
অঁ সেইটো এতিয়া মানে কেনেকুৱা হৈছে, আজিকালি মই দেখা পাইছোঁ সৰু একেবাৰে মানে সৰু ল'ৰা-ছোৱালী একদম প্ৰথম মানে দ্বিতীয় শ্ৰেণীৰ ল'ৰা-ছোৱালীও আনকি মানে মোবাইল নহ'লে ভাত নাখায়। কিবা কিবি সেনেকুৱা ধৰণৰ ঘটনা মই শুনিবলৈ পাইছো। অ' ডাঙৰ সমস্যা গতিকে আগতে আমাৰ মানে বয়সত আমি যেতিয়া সৰু আছিলো তেতিয়ো তেনেকুৱা ধৰণৰ একো বস্তু বা মোবাইল ফোন চচিয়েল মিডিয়া নাছিলে। সেই সেইখিনি সময়ত কিন্তু মানে অকণমান অভিভাৱকসকলে অকণমান মানে সচেতন হব লাগিব যে, লৰা--ছোৱালী খিনিৰ পৰা মোবাইলটো আমি অকমান আঁতৰ কৰি থওঁ। যিহেতু সিহঁতে সৰু হৈ আছে। অকমান সময় দিয়ক অকমান কিন্তু লগত থাকি লৈ যি অকমান সময় মানে দিয়ে, নিজে লগত থাকিলেও অকণমান ধৰক কিবা এটা দুটা শিক্ষামূলক ভিডিঅ' চাবলৈ দিলে, তাৰ বাকী সময়খিনি কিন্তু মানে খেলিবলৈ বা এনেকে মুকলি আকাশৰ তলত খেল-খেল, খেলোৱাাতটো মই বেছি
সেইটো বেছি অ' স্বাস্থ্যৰ কাৰণেও ভাল।
অ' স্বাস্থ্যৰ কাৰণেও ভাল চকুৰ মানে তেওঁলোকৰ সৰু ল'ৰা-ছোৱালী চকুতো মানে বহুত এফেক্ট পৰে। এই মোবাইলৰ ভিডিঅ'বোৰ চাই
তুমি, এ বহুত সৰু ল'ৰা-ছোৱালীবোৰে মোবাইল নাথাকিলে ভাতো না খায় একেবাৰে, সিহঁতক মোবাইল সটো লাগেই সেইটো বহুত বেয়া, অ্ বাই এনে তোমাৰ চচিয়েল ছ'চিয়েল মিডিয়াত তোমাৰ একাউণ্ট আছেনে?
হয়-হয় ছ'চিয়েল মিডিয়াত একাউণ্ট আছে,
অ' তুমি কোনখন মানে বেছি বেছি তুমি কি ইউজ কৰা ছ'চিয়েল মিডিয়াত?
ইনষ্টাগ্ৰামটো বেছিকৈ ব্যৱহাৰ কৰো ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ। আৰু ইউটিউব-ইউটিউবত মই মানে মোৰ কি কিছুমান মই বৰ্তমান যিটো কচিং কৰি আছো। তাৰে ভিডিঅ'সমূহ মানে মই অনলাইন। মাধ্যমতে এনেকে চাওঁ আৰু।
হয়।
ক্লাছৰ ভিডিঅ'বোৰ তেনেকুৱাকৈ হয় তুমি কি কি ব্যৱহাৰ কৰা।
ওম অ মই বেছিকৈ ফেচবুক ইউজ কৰো। ইনষ্টাগ্ৰাম ইউচ কৰোঁ আৰু তাৰপিছত। চেট জি পি টি ইউটিউবটো ইমান বেছিকে নাচাওঁ বাৰু। এ যে ফেচবুক। চাবা বাৰু ইনষ্টাগ্ৰাম আৰু চেট জি পি টি কিবা মানে কোৱেইছন টোৱেইছন থাকিলে কিবা বুজি। বোলে চেট জি টি পি। পৰা মানে কুৱেশ্যন এনচাৰবোৰ ওলাই যে। অ কি আগত। তেওঁ। কৰিছিলো লাইভ ক্লাছবোৰ কৰিছিলো ইউটিউব। ইউটিউবত এতিয়া বৰ্তমান ইমান ইউজ কৰা নাই ইউটিউব। অ এনে মোৰ। ছ'চিয়েল মিডিয়াত একাউণ্ট। আছে তুমি'চিয়েল মডিয়াত ফটোবোৰ। পষ্ট কৰি ভাল পোৱা নে ।
অ হয় হয় ছচিয়েল মিডিয়াতো আজিকালি সকলোৱে ফটোবোৰ এনেকে দি থাকে কোনোবা ক'বাত কিবা খাদ্য খালে তাৰো ফটো দিয়ে। বাকি কবাত কোনোবা ঠাইত ফুৰিবলৈ গ'ল। গতিকে তেওঁলোকৰ ফটোবোৰো আমি পাওঁ বা ময়ো। কেতিয়াবা দিওঁ বাৰু কম বেছি পৰিমানে তুমি দিয়া নে।
অহ মইও দিওঁ ছচিয়েল মিডিয়াত। মোৰো একাউণ্ট আছে মই। তেনেকা অ ৰেগুলাৰলি। নিদিওঁ আৰু কেতিয়াবা গ'লো বুলি। খিলি কেতিয়াও ঘূৰিবও গলো এ কিবা এটা বস্তো ভাল লাগিল আৰু নিজৰ ফটো। ফটো উলালো তেনেকুৱাই। প'ষ্টিং কৰিলোঁ উঃ। কিবা লিখিকে আৰু ফুৰিব আহিছোঁ। বুলি এনেকুৱাকে ভাল লাগে এনে ৰেগুলাৰলি আহ এনেকুৱা নাই দিয়া নাই এনেই কেতিয়াবা দিয়া
নাই মোৰো প্ৰায় ৰেগুলাৰ দিয়া নহয় এনেই ক'ৰবাত কেতিয়াবা ফুৰিব গ'লো ভাল ঠাইত এতিয়া ফটো এখন মাৰিলে এনেকে কেতিয়াবা দিয়া হয় আৰু খুব কমেই দিয়া হয় ৰেগুলাৰ দিয়া নহয় বাৰু হয় হয়
সৰু সৰু ল'ৰা ছোৱালী আছে যিহেতু ৰেগুলাৰলি ইউজ কৰে সিহঁতে মানে পষ্টিং চষ্টিং ৰেগুলাৰলি ইউজ কৰে ৰেগুলাৰলী ইউচ ইউচ কৰা ভাল হয় নে বেয়া হয় ক'ব পাৰিবি নেকি অলপ
অঁ সেইটো ৰেগুলাৰলি ইউজ কৰাতটো মানে কিছুমান এতিয়া কিছুমানৰ ক্ষেত্ৰত আজিকালি মানে কন্টেণ্ট ক্ৰিয়েটাৰ বুলি কোৱা হয় তেওঁলোকে ছ'চিয়েল মিডিয়াত মানে তেওঁলোকৰ এইবোৰ মই দেখিছোঁ সৰু ল'ৰা ছোৱালী কিছুমানেও কণ্টেণ্ট ক্ৰিয়েট কৰে বা ভিডিঅ' মনোৰঞ্জন ভিডিঅ' কিছুমান দিয়ে এতিয়া তেওঁলোকে যদি মানে বেছিকৈ সেই তাত জড়িত হয় তেওঁলোকৰ পঢ়াটোত কিন্তু অকণমান ক্ষতি হ'ব বুলি মই ভাবো ইমান সৰুতে মানে ব্যৱহাৰ কৰিব নালাগে তেওঁলোকে অকমান মানে দিয়ক অকণমান ডাঙৰ হৈ লৈ দিলে মই ভাল বুলি ভাবোঁ আৰু কিছুমান মানে অভিভাৱকো দেখা যায় নিজৰ মানে অকনমান জনপ্ৰিয়তাৰ বাবে ল'ৰা সৰু সৰু একেবাৰে ল'ৰা ছোৱালীবোৰক অকমান মানে উ কথা ভিডিঅ' এইবোৰ কৰাই মানে ছ'চিয়েল মিডিয়াত এৰি দিয়ে গতিকে সেইবোৰ অকণমান চাই চিতি লৈ দিলে ভাল আৰু সেই বুলিয়ে ভাবোঁ
হয় হয়
হুম হম
অ অঁ দিয়া ঠিক আছে দিয়া থেংক ইউ দিয়া থেংক ইউ দিয়া
আহ আহ কি কলে